হেল্ল'।
অ ক।
অ এই স্মৃতিতা মোৰ নামটো আহিছে?
নামটো অৱ আহিছে।
ইক্ৰম জোত লা প্ৰথমত।
উ
ললি। মানে এইটো এপ চা মানে মোক মানে মোৰ লগৰ এজনীয়ে দিছিলে। সি মানে মোক যেতিয়া ফোন কৰিছিলে তেতিয়া মোক দিছিলে মানে তাই তাৰপিছত তাই বোলে। সি তাই কোৱা অ তাই মানে মোক। কিন্তু মই যেনেকে কৈছো মান এইটো আনচোন খল না মই সোধুতে সি মোক ফোন কৰিছি তেতিয়া আৰু তাৰপিছত এনেকেই ফোন কৰে মানে। ফোন কৰোতে মানে সি বোলে পাঁচশ টকা পাইছে,। মইো মানে ভালকে নে ময়ো ভালকে মানে কৰা নাই ন এতিয়ালৈকে তাৰ পিছত এইবাৰ মানে প্ৰথম কৰিছোে ন। পাঁশটকা তাই পাইছে মানে সেই। টোৱে মানে হেৰি কি কৈছিলে মানে মোক অ এনেকৈ পইচা পায়াৰছ সদিনা'লে তিনিশ টকা পালে সি মোকো এনেক। পইচা পাই মানে কৰি চাব বুলি যেতিয়া মই মই যেতিয়া মানে কৰি লওঁ ন গোইখিনি মানে ন। ফোন-চোন কৰি লও যেতিয়া মই তোক পাম মই তেতিয়া তোক কৈ মানে তই কৰিবি।
এটা কৰিলে নহ'ব নহয় এতিয়া চাগে তই সেইটো চেলেঞ্জটো কমপ্লিট কৰিব লাগিব।
এ হেৰি তোৰ এ মইমে ত তিনটা কৰিলো। এতিয়া চাৰি নম্বৰটো হ'ব এটা কৰিলোঁ মানে হেৰি হৈ গ'ল তোৰ মানে ফোনটো মানে ৰিচিভ নকৰিলে কাটা খাই। গল সেইটো মানে কৰা বুলি দেখ। খাই দিলে কিন্তু মানে তাত মানে একো হেৰি মানে দেখওুৱ নাই জিৰ' দেখাই থৈছে মানে এনে কৰিলে বুলিয় দেখাইছে মানে তাতো।
ফোন কৰিলে হৈ যাবা নেকি।
মানে বেলেগ বেলেগ আহে বোলে ল'ৰা ছোৱালীজনী কমতে তই কি দে বেলি এনেকুৱা যে আহিছিলে কিবাটো কৰা। এ তুমি মানে এছ কি কৰিব বিচাৰা বুলি তই কি চুই দিলি।
প্ৰথমানে মানে কিবা এটা আহে দেই, লিখা অসমীয়াত, অসমীয়াত কিবা এটা লিখা আহে তাৰপিছত এইটো। পিব লাগে তাৰ পিছত ফোনৰ নিচিনা আহে।
অ ত মানে অসমীয়া বুলি দে পিছ খালি।
অ।
আছামিছো দিছ নাম চাম দিলি চপ।
নাম অহা নাই মোৰ হেৰি অকল নাম্বাৰটো আহিছে নাম্বাৰটো দিছো।
নাম আহা নাই।
উহো।
মানে এনেকুৱাতো হেৰি অহা নাই, কিহঁত পঢ়া একো অহা নাই এইবিলাক
অকল মানে চেলেঞ্জ এটা কমপ্লিট। মানে এইখিনি খিনি তুমি হেৰি অ একচেপট কৰা নে নাই বুলি আহিছে দে অসমীয়াত।
বাকী ম এনেকুৱা হেৰি। তোৰ নাম সুধা নাই নাম ইছতুডেন না কি সেইবিলাক।
নাই শুনা।
কি হব।
জানোঁ।।
মানে হেৰি মোক কৰওঁতে সুধিছিলে কিন্তু ত তাত বাৰু সেইটো যেনেককা খুলিছিল। মোৰ তেনেকুৱা আহি আছে বাৰু ত তাতো সেইটোৱে মানে তই এপছটো তই লগে লগে। কাম নাপাওঁ মানে তই এপটো খুলি পেজ- থৈ দিব লাগিব তিনিদিন দুদিনমান তেতিয়া মানে তহঁতৰ নিজে নিজে মেছেজ আহিব মোৰ। খোলা কটোৰ আজি মই শুকুৰবাৰে খোলা। কেইবা কিমান নহয় যে শুকুৰ শনি দেও আকৌ শুকুৰবাৰেই হৈ গ'ল কালি হয় নে নহয়। এসপ্তাহৰ পিছত মানে আহিছে এইটো অপচন মানে পাচ মানত ফোন কৰিব এইটো।
আৰু।
চাওচোন ৰ কি হয়, এ চেলেঞ্জটো মানে দিব আৰু তোক কৰিবলৈ কাৰণে। অ মানে তাত মোৰ তাত মেছেজ আহিছিলে মানে। এ এটা ফোনত এশ টকাকে দিব মানে এনেকে আহ- ছিলে এতিয়া দিব ন মই নিজে নাজানো। মই মানে এতিয়ালৈ গম প নাই মই আনিছো হে ন। তাত বেং একো বেংকৰ হেই দিয়া নাই কিন্ মানে মানে এতিয়া মই সেইকাৰণে কৈছো তু মই একো দিয়াই নাই একো এতিয়া মানে মোৰ। বেল কমপ্লিট হ'ব ন তেতিয়া আহিব মানে অপচন হবলা এতিয়া কি বা অপচন আহে মই সেইটো ভালকে। কি নাজানো এতিয়া এইখিনি কৰাৰ পিছত বা কি অপচন আহে আকৌ নতুন। ইমান ভালকৈ তো মই আনিছোঁহে ন, মানে লগৰ যদি মোৰ ফোন কৰোতে তাই লগ ফোনটো মানে কাটা খাই গ'ল এই যাতে কৰিছিলোঁ কিন্তু মানে ফটো, জয়ন কিবা আহি গল নে ত জইং বুলিছিল নাই মই ফোন কৰোতে
অকল সোণৰ নিচিনা প্ৰথমতে কিবা এটা নাম মই পঢ়িব নোৱাৰিলো মানে জুল্দি কৰিব লগা হ'ল ন।
অ অ অ।
এই অসমীয়াত মানে ঢেৰ লিখা আছিলে তাৰপিছত সেইটো টেপিলো। তাৰপিছত ডেপুতে তাৰপিছত সোণৰ নিচিনা আহিছিলে অ মা।
কো হয় মানে তোক মোক কৰিয়া কৈ দিম যে অ পইচা শুনো সোমালেছো সোমালে বুলি যদি সোমাই মই তেতিয়া কৈ দিম তোক। সোমালে বুলি
মৌ কৰি চাও মোক ফোন কেনেকে কৰেনো?
মানে সেইটোতে কৈছোঁ মই
সেইটো কোৱা নাই ই তই মোক ফোন কৰিলি কেনেকে ফোন কৰি নম্বাৰটো দি ল'লি নেকি মোৰো নম্বাৰ দিছ নেকি?
অ মানে মোৰ তাত অপচন আহিছিলে সেই তে তেনেকে দিব পাৰি নহ'লে নোৱাৰি। মানে তই খোলাৰ পিছত এসপ্তাহ মানৰ পিছতহে মানে সেইখিনি আহিব তোৰ তাত কাৰোবাক ফোন কৰা চোন কৰা বিলাক যে মানে মোৰ ত বেলেগ মেছেজ আহিছে তোৰ তাত বেলেগ মেছেজ আহিব পাৰে মে আমাৰ লগৰজনী তাত আহিছিলে কি জান এজনী মানুহক চাৰিবাৰ ফোন মাৰিব লাগে সি। মানে এক মিনিট হওক মানে এক মিনিট। এক মিনিট মানে মানে চাইমাৰ ফোন মাৰিব লাগে সি তাৰপিছত তাৰ আক চাৰিটা মানুহে আহিছিলে। এট- এটা মানুহকে চাই ফোন কৰিব লাগিব কিন্তু সি মানে তেনেকুৱা অপশন আছিলে তাত পঢ়ি ছা। মেচজ আহিব এতিয়া নাহে ত চাইন নাথাকিবি পাঁচ দিন ছয়দিন পিছত আহিব মানে সেইবিলাক। অ মই আগতে শুক্ৰবাৰে খোলা বুলি কোৱা নাই নেকি আজি এসপ্তাহ হ'ল। এতিয়া তই মানে আজি আজি যদি খুলিছ ন তই হেৰি সোমবাৰ, মঙ্গলবাৰ মানে চাবি।
কি কথা পাতিব দিছে নেকি?
অ মানে মানে মোৰ তাত মেছেজ আহিছে তুমি আ- দহ মিনিটকৈ মানে পাঁচজন মানুহক ফোন কৰিব লাগিব এনেকে বুলি মেছেজ আহিছে মোৰ তাত মানে। তাৰপিছত এইটো মানে এইটো মানে ইউটিউবত মাৰোতে মানে এইটো এনেকুৱা অনলাইনে কাম বুলি কৈছে আৰু মাৰিছিলো মই এইটোবত ভাল বুলিয়ে কৈছে।
সেইটোয়ে এতিয়া যে কিছুমানে জানো অনলাইন কৰিব। পাৰে কাম কিছুমান যে কৰিব লাগে কিছুমানক যে ক'ব লাগে হেৰি মানে গ্ৰপ। তু সোমাব লাগে এনেকে এনেকে কব লাগে যে সেই সোমালে মানে সেই পইচাটো সোমাই মানে সিন গম পাইছ। সেই কিছুমান যে আজিকালি কাম বিলাক পাই যে সেই।
আজিকালি ইনষ্টাটো আহি থাকে ন।
অ, চবে যে মেছে - মেজ কৰে যে তুমি এইটো কাম কৰিবা নেকি অনলাইন।
এই তই দিছ নে মই কিন্তু দিছিলো দেই হোৱাটছএপত মানে আহিছিলে যে।
মই এটা মানুহক কৰিছিলো হা কথাও পাতিলো হা মানুহটো লগত। তাৰপিছত মই মানে নহয়। লৰাই হয় তাৰপিছত গুৱাহাটী আছিলে মানে মোক মানে গুৱাহ হেৰি অ, অনলাইনো মই কিন্ত অনলাইন আহিলে মানে সেই ইউটিউবত মানে হেৰি হ'ল ভিডিঅ' কল কৰিব লাগে। ভিডিঅ' কলত মানে কথা পাতিব লাগিব দেই। মানে চবে থাকিব ধেই মানু্হ থাকিব বোলে। মানে ভয় লাগে ন' সেইকাৰণে মই নেপাতিলো মই নোৱাৰো মই ৰিচিভে নকৰিলো জান আৰু হেৰি কৈ দিলে হেৰি আছিল এইটো নকৰিবি হেন তেন বুলি কলে মানে সেইকাৰণে। পইচা দিব লাগে বুলি কৈ দিলে যে পাচ আগতে পইচা দিব লাগে বুলি কলে যে সেইয়ে নকৰো।
কৰিছিলো মানে এনেকে ভিডিঅ' কলিঙত গোটেইখিনি থাকিব তাত থাকিবা এনেকে
প্ৰথম কিন্তু পইচা দিব লাগিব আমি কৈছিলে মানে স
অ, প্ৰথম পইচা দিব লাগিব কৈছে তাক কৈছে মই এইটো হেৰিত অ, মোকো কৈছে মোক হেৰি কৈছিলে তিনিশ টকা দিব লাগিব বুলি কৈছিল। তিনিশ টকা দি জইন কৰিব লাগিব তাহত কিহত পঢ়ি আছে কি কথা ভালকে সুধিলে হা ঠিকনাত
অ, হেইটেনো।
তেনেকুৱাই আছিলে বাৰু মোকো তেনেকে সুধিছিলে।
মোক ইনষ্টাত ছোৱালীজনী সুধিছিলে নহয়। ইনষ্টাত মই নকৰিলো মানে বেলেগ লগৰে কৰিব নেকি হেন তেন বুলি কৈছিলে আৰু।
অ', এইটো তো পঢ়া
এই মই অনলাইন কৰিব মন নাযায় মোক দেখা ব লাগে কিবা দেখাব লাগে ভাল নালাগে।
ভালেই বাৰু ভিডিঅ কল নহয় ন। ভিডিঅ' কলৰ হেৰিটো মানে য'তে ততে অন কৰিব নোৱাৰি ন। এ - এ - এ অ, আৰোগ্যয়। এইটো যদি হয় ন মোৰ তাত তো মইটো কৈ দিম তেতিয়া তোৰ তাত আহিলে মানে তই ক পাৰিবি যদি নাহে দেন নেলাগে আৰু কৰিবলৈ একাউণ্টটো হেৰি কৰি দিবি লগ আউট মাৰি দিবি যদি নাহে
অহ, আহিবও পাৰে কিয়চ উম, মোৰ তাত আহিব।
কেলে অনলাইন ধিই জব হৈছে ন যদি আহে তো কৰিব পাৰিবি। যদি নাহে তই টাইপ তোৰ তাত এনেকুৱা ধেৰ - ধেৰ হেৰি লিখাখিনি চব হেৰি কৰিলি কমপ্লিট কৰিলি তই?
থাকেই পঢ়িয়ে চাইছিলো অকমান ইমান খব নাই।
এনে আহ, পিছত চুবি এনেকুৱা একাউণ্টত চুই পেলাই এনেকে কিনাৰ ফালে জানো আহ থিৰ দপতন থাকে। যে তিনডাল আছ তাত চুলে মানে তোৰ নামটো আহে নে নাহে-নাহে।
জানো চোৱাই নাই চাব লাগিব।
কোন মানে কি আহে নামটো হেন নাহে।
নামটো আহিব চাগে কচোন মোৰ মানে সেই নাম্বাৰটো হেৰি গুগলৰ লগত কানেক্ট কৰা আছে ন। মানে সিটো নাহিলো নহয়। মোৰ ভয় লাগে এইবিলাক যিটি কৰিবলৈ কোৱাচোন মানে বেংকত সেইটো দিব ভয় লাগে মানে যদি পইচা সচা হেৰি ওলাই যায় ন।
বেংকৰ হেৰি দিবলৈ একো ভয় নাই। কিয় বেংকৰ নম্বৰ দেখোন তই তেনে হ'লে চবৰ পৰাই ল'বই পাৰে। বেংকৰ একো হেই বেংকৰ নম্বৰত একো হেৰি নাই। খালি অ, টি পি দিব নালাগে অ, টি পি যে যাব বেংকত বুলি ক'লে মানে সেইটো অ, টি পি দিব নালাগে সেইটোৱে। অ, টি পি টো দি দিব নালাগে মানে।
মই যে এনেকুৱা এপ চেপ বিলাকৰ যদি মই মানে এনে ফোন চোন কৰি দিব পাৰো কিন্তু মই মানে কব- কোনোবাই যে খোজে যে কেতিয়াবা অ' টি পি দিয়া বুলি কলেই যে মই যে ভয় লাগে পাই দিবলৈ। দিব নিদিয়ে কিন্তু সেবিলাকত দিব নালাগে।
সেই সেইবিলাক অ'টি পি দিব নালাগে মই অ'টি পি চি টি পি দিয়া নহয় বাৰু ইয়াত অটি পি দিব দিয়া নাই একো। খালী নম্বৰটো দিওঁতে অ' টি পি এটা আহে সেইটো দিব লাগে বাৰু।
এতিয়া কিয় স্কিনচত মাৰিব দিলেই হ'ল।
মোৰ তাত তোৰ নাম্বাৰ তোৰ মানে নাম অহা নাই ইহ অই মানে মোৰ তাত মানে তোৰ নাম্বাৰটো মানে নাম অহা ন তাই তোৰ নামটো মোৰ তাত মানে শ্ব' কৰা নাই অ সেইকাৰণে শ্ব' কৰা নাই ন সেইকাৰণে মানে মোৰ নামটো ত' তা'ত গৈছে যে। সেইকাৰে এটা কৰিব দিছো মানে কথা পাতি আছে সেইকাৰণে মানে মোৰ লগত ই পাতি আছিলো দিবলৈ কাৰণে।
কেলা তোক বিজি পাব নেকি দিয়া বিজি পাই নেকি ইয়াত
বিজি নাপায় মানে- ইমান টাইম কি কৰি আছিলি ক'ব ন তেতিয়া মানে তোক দ দিবাগ তই তইানে ন দিদিবি যে এতিয়া ইয়াত মানে তোৰ তোৰ নামটো অহা ন এতিয়া ভাবিব হেনো কাৰ লগত কথা পাতিছ। নম্বৰটো অহা নাই তোৰ। তাৰ পিছত নাম নম্বৰে একো নাহে মানে সেইকাৰণে মানে পিছত ক'ব ন কাৰ লগত কথা পাতিছিলি সেইকাৰণে তোৰ মানে সেইকাৰণে মই।
অ তোৰ নামটোহে আহিব তই কেনেকে দে বি সি গম পাব মোৰ নতটো একোৱে নাহে
ত' মোৰ নামটো আহিলে তো একো নাই মই কমৈ মোৰ লগত কথা পাতি এয়া চা মই কথা পাতো। পাতি আছিলো মানে মোৰ তাত নামটো নাহে ন তো শ্ব' নকৰে।
অ অ আকৌ চাওনটো বহাই দিলে দেই মোৰ মানে মাততো দুবাৰ দুবাৰ আহে। খঙ উঠি গৈছিলে ত উঠনী।
হেল্ল'
অহ হেল্ল' ক।
আহে নম্বৰ একে জানো মনালিছা জানো একেবাৰে ধৰ্য্য নাই। দশ মিনিট কি মনালিছাই মনত তিনি মিনিট বাৰ কথা পা- পেলাই- কি একে অতপালি কৰি আছি আহ কি কৰি আছো মৰা পাতিলে আমাৰ মানে। তছ
মই পিছত তই লগৰ খিনি তই লগৰ সাতজনী মান আছে সেইজনকে চবকে কৰি পেলাই হৈয়ে যায়।
অঁ মানে মোৰ চবেই কৰা নাই দেই - মানে আজি কালি শিৰ লগত চব লগত নাই ন ত' তই মানে ইষ্টটৰি এটা। ইনষ্টাগ্ৰামত দুই মিনিট হৈছে মই চ অঁ যজনী অনলাইনত আছে ৰ ইয়াকে মাৰোঁ।
মই এনেও অনলাইন থাকো আজিকালি মই অনলাইন থাকো। মানে মোবাইলটোয়ে চাই থাকো।
টোকো ফ্ৰী থাকে নেকি মানৱে কৈছে অঁ ফ্ৰী থাকে বাৰু সি গৈছে আৰু। তাৰপিছত কৈ কৰিলো মানে বেলেকত। কৈছে ফ্ৰী থাকেও আৰু তাক কৰিছা বুলি কলে সি তেতিয়া কৰিলো মানৱী মনালিছা তই মই নকৰিম ইজনীকে- তাৰপিছত এইকেইজনীয়ে কৰিলো আৰু মই। তাহাত যদি মানে হেৰি হয় ন মই তোক কম আৰু তোক হা। আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে ধন্যবাদ এটা স্ক্ৰীমশ্বুট এটা লোৱা মই ফোনটো কাটো
কি হৈ চি চানে
ল না মোৰ নম্বৰটো ম ত কথা পাতিল বুলি ম
এনে এই যে জানো তই সেই তাত কিবা কৰিব লাগিছে স
এ নাই নামঘৰৰ নামঘৰৰ হ'ব তাত দিমান লাগে আহিব। এইটোকে দিম লাগিলে টো- দেখাই দিম স্ক্ৰীণু এ মাৰি পেলাই অ
বহুমূলীয়া মানে স সময়কণ দিয়াৰ বাবে তই পইচাটো পালে মানে আমাক কিবা এটা খুৱাই দিবি আৰু,
অহা হাঁ।
বহুমূলীয়া সময়কণ দিছিলো।
সেইতোয়েটো মই পালে কম নহয় তক তেতিয়া তই কৰিব পাৰিবি। বেং তেতিয়াই ফোন কৰি মইভ কৰিম নহয় তোৰ লগত দহ মিনি পাতি দিম আই যদি আহে ন তেতিয়া মোৰ নম্ব ফোন কৰিবি। তেতিয়া মই কথা পাতি দিম।
অঁ সেইটো তো বেলেগে-
পাৰিবি পাৰিবি।
মই পালিম তই মই চবৰ লগ কথা পাতি দিম এতিয়া মই এতিয়া মই কাকো ফোন নকৰোঁ ন এতিয়া চবকে ফোন কৰি দিম।
অ সেইটো কোৱা নাই তই ফোন কৰি মই দশ মিনিট পাতি দিম তোৰ লগত ফোনটো
সেইটো কোৱা নাই মই মই কাৰ লগত কথা নাপাতো। যে এতিয়া এইটো খোল্ললে মানে যদি মই পাং যদি বা হেৰি কাবাৰ কথা পাতিব লাগে বুলি গ'ম পালে চবৰলৈকে কথা পাতিম কৈছ অ চবৰলৈ কথা পাতিম কৈছে
মোৰ লগত কথা নাপাতে,